শুনা পাইছা? অ, নমস্কাৰ।
আজি আমি শি শিক্ষা গুৰুত্ব বিষয়ে আলোচনা কৰিম।
হয়, মই ভাবো শিক্ষা প্ৰতিটো মানুহৰ জীৱনত খুব গুৰুত্বপূৰ্ণ।
ঠিক কৈছা। শিক্ষাই আমাৰ জ্ঞান, দক্ষতা আৰু ভাল মূল্য বধ শিকায়।
হয়, শিক্ষা কেৱল পৰীক্ষাত ভাল নম্বৰ আনিবলৈ নহয়। ভাল ভাল মানুহ হ'ব লাগীয়া কি হ'ব লাগি হ-হ'ব লাগে, আৰু সাহায্যও কৰিব লাগে মানুহক।
হয়। শিক্ষাৰ বাবে আমি ভাল আৰু বেয়া কথাৰ মাজত পাৰ্থক্য বুজিব লা পাৰোঁ।
হয়, শিক্ষাই আমাৰ চিন্তা কৰাৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা তাৰ বাঢ়াই দিয়ে।
কেৰিয়াৰ গঢ়িব সুযোগ বেছি হয়।
হয়, ডক্টৰ, ইঞ্জিনিয়াৰ, টিচাৰ, চাইন্টিষ্ট, লয়াৰ বৈজ্ঞানিক বা অন্য আ দিগত যাবলৈ শিক্ষাৰ বহুত দ দৰকাৰ।
কেৱল চাকৰি নহয় নি? বিজনেছ চা আ বিজনেছ আমি আৰম্ভ কৰিবলৈও শিক্ষা আ শিক্ষা ভাল শিক্ষা শিক্ষা মানে দৰকাৰ তেতিয়াহে আমি মানুহটোক, সেয়া কৰিব পাৰিম ন? যে ধৰা, আহিব তেতিয়া আমাৰ কথা-বতৰা ভাল হ'লে হে।
ঠিকে কৈছা, অকল মানে পঢ়া-শুনাতে নহয়
হয়, ব্যৱহাৰো মানুহক লা মানুহক লাগে।
বেপাৰ কৰিবলৈও শিক্ষাৰ দৰকাৰ হয় বেলেগ, বেলেগ।
হয়।
শিকাই অ'ত আত্মবিশ্বাস বঢ়ায়। আৰু নিজৰ আ পায়ত মানে ভৰিত থিয় হ'ব কাৰণে মানে শিক্ষা
শিকায় আৰু, অ, শিক্ষিত মানুহে সমাজৰ উন্নতিৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়।
হয় তেওঁলোকে অন্য মানুহক সচেতন কৰে আৰু সমাজৰ সমস্যা সমাধানত সহায্য সাহাৰ্য্য কৰে।
শিক্ষা নাৰী আৰু পুৰুষ উভয়ৰ বাবে দু মানে দুজনৰ বাবে আৰু সমানে গুৰুত্বপূৰ্ণ। নাৰী পুৰুষ বুলি ইয়াত একো নাই বাৰু।
অ ঠিকেই কৈছা। উম মই একমত হৈছো।
নাহে।
ঠিকে কৈছা যেতিয়া নাৰীয়ে শি শিক্ষিত হয় তেতিয়া গোটেই পৰিয়াল উপকৃত হয়।
শিক্ষাই আমাক আমাৰ লোকৰ মানে অধিকাৰ আৰু দায়িত্ব সেয়া কৰে ন'সহায্য
অ' অ' ঠিকে কৈছা। আৰু বেলেগ বেলেগ ধৰণে শিক্ষাই মানে আমাৰ গোটেই মানুহৰ জীৱনটো শুধৰাই তোলে ন'?
হয়।
ইয়াত আমাৰ ভাল নাগৰিক হ'ব এইটো আমাক মানে ভাল নাগৰিক হবলৈও আৰু আমাক মানে হেৰি সহায় কৰে। এজন ভাল মানুহ হ'বলৈ ঠিকে কৈছা উম।
ইণ্টাৰনেটৰ যুগত শিক্ষাৰ উপায় আৰু সহজ বেছি হৈ গ'ল নহয়নে বাৰু? এতিয়া আমি যিকোনো বস্তু ইণ্টাৰনেটৰ জৰিয়তে তেওঁ আমি শিকিবলে পাৰোঁ দেখিবলে পাৰোঁ বুজিবলে পাৰোঁ নোৱাৰা মাত্ৰকে আমি এতিয়া ইণ্টাৰনেটত ছাৰ্চ কৰি দিওঁ বিচৰা মাত্ৰকে আমি পায়েই যাওঁ।
অ' ঠিকে কৈছা কিন্তু ইণ্টাৰনেট নেটৰ ভাল ব্যৱহাৰ কৰিব লাগে আমি কিন্তু আৰু বেয়া বেয়া বিষয়বোৰ পৰাওঁ আঁতৰি থাকিব লাগে নহয় জানোঁ?
হয় শিক্ষা জীৱনৰ প্ৰতিটো পৰ্যায়ত তে মানে প্ৰয়োজন আৰু ন '। আৰু আমি ইণ্টাৰনেটতো কিছুমান যোনবোৰ বেয়া থাকে সেইখিনি নাচাই পিনে আমি ভালখিনিত সেয়া ক চালে হ'ল ন' শিকি শিকিলেই হ'ল ভালখিনিকে।
ঠিকেই কৈছা শিক্ষাটো সঁচাকে জীৱনৰ প্ৰতিটো মানে ষ্টেপ ত লাগে ন' চ' আগুৱাই যাবলৈ। সৰুৰ পৰা ডাঙৰ যিমান ঠিকেই কৈছা অ অ আমি জীৱনৰ শেষ অহ পৰ্যন্ত নতুন নতুন কথা মানে জীৱনৰ শেষৰ টাইমতো নতুন নতুন কথা আমি শিকিম। ব শিকি থাকিব লাগে ন'। মানুহে ভাবে যে পঢ়াখিনি কমপ্লিট হৈছে আৰু নতুন একো শিকিব নালাগে। কিন্তু মানুহৰ শিক্ষাৰ কোনোদিন শেষ নাই।
সেইটোৱে মোৰ মতেটো শিক্ষাই মানুহৰ চবতকে ডাঙৰ সম্পদ।
ঠিকে কৈছা। আৰু আজিকালি শিক্ষা মানে আগতে কি আছিলে। চাৰকুল চৰকাৰী স্কুলবিলাকত আছিলে শিক্ষাবিলাক মানে আগতে কম যাক গাত আছিলে ন' এতিয়া লাহে লাহে নিজৰ নিজৰ শিক্ষা নিজৰ নিজৰ শিক্ষাবিলাক মানে প্ৰাইভেট স্কুলবিলাকত পঢ়ি দিলে তাৰেপিছত এতিয়া মানুহবিলাকে যোনবিলাকে কে শিক্ষাবিলাক চব জেগাত মানে লাভ কৰিব নোৱাৰি সিহঁতে মোবাইলৰ জৰিয়তে বা অনলাইন উম, বস্তুবিলাকৰ জৰিয়তে শিকিব পাৰে যেনেকে ইউটোব হয় আৰু বেলেগ বেলেগ চ'চিয়েল চিয়েল মিডিয়া হ'ক, গুগল হ'ক, নহয় জানো। তুমি পিছে শিক্ষা লাভ কৰি মানে কেনেকুৱা লাগে? তুমি কি চব জাগাতে গ'লে তুমি তাৰ পৰা কিবা শিক্ষা পাবা বুলি তুমি ভাবানে?
চোৱা আমাৰ প্ৰতিটো খোজতে আমি কিবা নহ'লে কিবা এটা শিক্ষা অ', আজি আমি যদি ওলায়ো যাওঁ ক'বাত কিবা দেখোঁ, তাৰপৰা আমি কিবা নহ'লে কিবা শিক শিক্ষা পাওঁ ন' বা বুজো ন' এতিয়া নতুন যদি আমি কিবা ধৰা মই আগত মানে কিবা এটা বস্তু কৰা নাই এতিয়া মই সেইটো বস্তু ন তুনকে চেষ্টা কৰিছোঁ কিবা এটা শিকিব পাইছোঁ ন' মই তাৰ পৰাও ত' প্ৰতিটো খোজতে মানুহৰ জীৱনৰ কিবা নহ'লে কিবা এটা শিকা যায়ে। আৰু এই চব কেতিয়াও শেষ নহয় মানে, শিক্ষা বস্তুটো কেতিয়াও শেষ নহয় মানুহৰ।
সেইটোৱে ঠিকে কৈছা, মানুহ কিছুমানে ভাবে যে পঢ়া-শুনা মানে হৈ গ'ল মানে শিক্ষাটো শেষ হৈ গ'ল।
নাই, নাই, নাই, সেইটোতো প্ৰতিটো খোজতে থাকেই ন' ব্যৱহাৰ কোৱা মানুহক মানে কি বুলি ক'ম
যিকোনো তুমি এতিয়া বাহিৰত ওলাই যোৱা বাহিৰত ওলাই গলে তুমি
হয়, কোৱা
ওলাই গ'লে তুমি ধৰা এতিয়া ফুৰিবলৈ গ'লা তুমি এটা জেগাৰ কথা নতুনকে শিকিবলৈ পালা এটা জেগা অৰ্থাৎ এটা যদি বি মানে ভালকৈ নাজানা তুমি সেই জেগাটো তুমি গ'লে তাৰে পৰা বহুত বস্তু শিকিব পোৱা যে সিহঁতে কেনেকৈ চলে সিহঁতৰ নিয়ম কি?
তাৰে সেইখিনি মানুহৰ লোকেল মানুহৰ লগত শোধন পোষণ কৰিলে বা কথা পাতিলে আমি সেইখিনিতো শিক্ষা পাম ন তাইৰ কথাটো কিবাটো গম পাম ন মই কিন্তু মানুহৰ লগত কথা পাতিব জানিবও লাগিব
অ', সেইটো সেইটোতো শিক্ষা দৰকাৰী নহয় জানো
উম, মানে চোৱা চব মানুহেতটো আমাৰ লগত পাতিবলে সেয়া নিবিচাৰিব ন কিন্তু তুমি মানুহজনৰ লগত কেনেকে বা পাতা সেইটো লৈয়ও মানুহৰ বহুত কথা থাকে আখৰিত কি বুলি কয় এইটো আ মানে
আকৰ্ষিত কৰিবৰ কাৰণে অ', অ', অ', আকৰ্ষিত, আকৰ্ষিত কৰিবৰ কাৰণে জানিব লাগিব আৰু বহুত মানুহৰ বহুত শিক্ষা থাকি পাইও সিহঁতে যোনখিনি একদম লাগে মানুহক চলিবৰ কাৰণে মানে সেইটোৱে কিছুমান জীৱনত নৰ্মেলি যে ডেইলি লাইফটোত চলিব লাগে সেইখিনি কথাও মানে মানুহ বিলাকে নাজানে বহুত শিক্ষা লাভ কৰাৰ পিছতো কিছুমানে মানুহৰ বহুত, ডাঙৰ ডাঙৰ চাকৰি আছে কিন্তু সিহঁত এজন মানুহৰ লগত কেনেকে ব্যয়ৱহাৰ কৰিব লাগে সেই শিক্ষা সেই জ্ঞানটো নাই সেই জ্ঞানতটো জীৱনত কনোদিন মানে লাভ কৰিব নোৱাৰিলে বহুতে
হয়।
উম
আৰু পৰিষ্কাৰটো আমাৰ জীৱনৰ এটা অংশ খ বুলিও ধৰিব পাৰা
উম, ঠিকে কৈছা
আৰু প্ৰতিটো খোজে আমাৰ চাবাচোন আমাৰ কিবা নহলে কিবা হেয়াও থাকিব ন পৰীক্ষাও থাকে আমাৰ মানে জীৱনেৰে পৰ উঠাই ধৰা আৰু চৰিত্ৰ লৈও ধৰা বা মানৱতা নিজৰ সন্মান সেইবোৰ লৈ দায়িত্বও থাকে
আৰু হেৰি কিছুমানে ভাবে যে, ডাঙৰ মানুহে বেছি জানে সৰু মানুহ বিলাকে নাজানে কিন্তু সৰু মানুহ বিলাকৰ পৰাও আমি বহুত বস্তু শিকিব পাও। আমি ভাবো যে আমিও ডাঙৰ আমিয়ে সকলো বোৰ কথা জানো কিন্তু আমি উম
ডাঙৰ হ'লে বুলি যে তুমি ভুল নকৰিবা, সেইটো নাই ন কিন্তু ডাঙৰ মানুহজনে এতিয়া লাজ, লাজ কৰি পিনে সৰুটোৰ আগত তল নপ পৰাকে তেনেকে নামানিব পাৰে কিন্তু বহুত কথাত আক আকৌ সৰুজনো ঠিক থাকে
আজিকালি সৰু ল'ৰা, ল'ৰা ছোৱালী বিলাকে কিছুমান ক্ষেত্ৰত ডাঙৰতকৈ বেছি জানে মানুহৰ লগত কেনেকে কথা পাতিব লাগে কেনেকে বেয়াকে খং কৰিব নালাগে বা কেনেকে মানে বস্তু বিলাক সিহঁতে থাকে জানে। অ', অ', অ', থিক। কি কৈছা? সেইকাৰণে শিক্ষা সৰু ডাঙৰ বুলি নাই, এটা বস্তু ডাঙৰ বহুত মানুহ এজন বয়সস্থ মানুহ শিকিব নোৱাৰিব পাৰে, যেনেকে ব্যৱহাৰ হওক বা যেনেকুৱাই কথা নহওক কিয় কিন্তু এই সৰু মানুহজনে বহুত খিনি লাভ কৰিব পাৰে সেইখিনি জ্ঞান।
উম, হয়।
অ', পিছে তুমি ক'ৰবাত গ'লে তুমি, তুমি শিক্ষা লাভ কৰিবা বুলি ভাবানে, যে ক'ৰবাত ফুৰিব গ'লা, বা ক'ৰবাত জাগাত ভ্ৰমণ কৰিব গ'লা, ফুৰিবলৈ গ'লা তেতিয়া
হয়, হা।
মানে তুমি যেতিয়া ক'বা এটা জাগাত ভ্ৰমণ কৰিব যাওঁ, ফুৰিবলৈ যাওঁ। তেতিয়া তুমি ভাবানে তাৰে পৰা শিকা শিক্ষা লাভ কৰিবা তুমি?
হয়, সেইটোতো চব জেগাতে হয় বুলি ক'লোৱে ন মই সেইটোটো পামেই, সেইটো কেতিয়াও শেষ নহয় বাৰু শিক্ষা বস্তুটো
অ', ময়ো সেইটোৱে ভাবোঁ যে, মানুহৰ লগত মিলিলেও আমি মাৰি- মিলি কথা পাতিলেও বহুতখিনি শিক্ষা লাভ কৰিম। আমি। মানুহৰ জেগাৰ কথা হওঁক, বা নিজৰ কথা বতৰা হওঁক, বা নিজৰ
আৰু শিক্ষিত মানুহৰ কেতিয়াও মৰণ নাথাকে। চব চব জেগাতে, সেই মানুহজন মানে সেয়া হৈ যাব পাৰে, মিলি যাব পাৰে।
ঠিকে কৈছা। সেইবাবে মানে আমি ধন সম্পত্তিত হাৰি যাব পাৰে কিছুমানে, কিন্তু শিক্ষা কোনোৱে মানে শিক্ষাত কোনো হাৰি লৈ যাব নোৱাৰে মানে, হাৰি যাব নোৱাৰে আৰু।
হয় ঠিকে, কিন্তু যদি জ্ঞান আছে কিন্তু ভাল ব্যৱহাৰ নাই তেতিয়াও কিন্তু শিক্ষাৰ প্ৰত্যেকটো উদ্দেশ্যা পূৰণ নহয় আক।
ঠিকে কৈছা। সেইটো বাবে প্ৰতিটো ল'ৰা ছোৱালীয়ে মন দি পঢ়া শুনা কৰিব লাগে, আৰু অকল কিত কিতাপত নহয় চব জাগাতে মন দি পেলাই মানে বস্তু শিকিব লাগে। নহয় জানো?
আৰু আজিকালি কিন্তু বৰ্তমান যুগত, প্ৰতিয়োগিত, আ প্ৰতিযোগিতা তায়ো কিন্তু বহুত বেছি। ভাল শিক্ষা থাকিলে ভাল চাকৰি, উচ্চ শিক্ষা বা ধৰা আৰু বেছি বেছি মানে কিবা কিবি তুমি কি বুলি কয় ফেচিলিটি পোৱা আৰু সুযোগ বেছি পোৱা যায় ন।
ঠিকে, সেইকাৰণে আমি মানে হেৰি শিক্ষা আমাৰ উজ্জ্বল ভৱিষ্যত ষতৰ মানে ছবি এখন আৰু শিক্ষা তুমি লাভ কৰিলে তুমি এখন উজ্জল ভৱিষ্যতা মানে, উজ্জ্বল এখন ভৱিষ্যত গাঁঠি ল'ব পাৰা আৰু নিজৰ কাৰণে।
ঠিক আছে তেন্তে ধন্যবাদ মোৰ লগত তোমাৰ আলোচনা কৰি এইবোৰ কথা খুবেই ভাল লাগিলে।
হয় সঁচাকে ভাল লাগিল ধন্যবাদ।